অ', কি কৰিছ
এ, আছো।
মাইনা। ঠিকে আছে তয়
ঠিকেআছে-ঠিকেআছে তাই খেলি আছে।
খেলি আছে। হু হু হু অ', চাবলৈ মন গৈ আছে তাইলে মনত হয়, ন। কথা কেইটা যে সেইদিনা ফোনতে যে মোৰ লগ লগত পাতিছিলে তাই।
অ', তেনেকে টক-টকাই ক'ত থাকে আজি-আজিকালি আকৌ নতুনকে হা-আ, এনেকে সুধে মানে কথাটো, কি-কি কৈছে।
উম, মানে বুজি নাপালে যেনেকে আ, সেনেকে কয় এই ডাঙৰ কোৱা শুনে যে। উম, সিহঁতে এতিয়া অনুকৰণ হে কৰে চব ন।
অনুকৰণ কৰে অ। অবজাৰ্ভ কৰি থাকে ইহঁতৰ মানুহে এহঁতৰ আগত যি তি কথা কবই নালাগে আচলতে।
নালাগেতো সৰু লৰা ছোৱালীৰ আগত ক'ব নালাগে।
পুৰ লৈ পেলাই মানুহ আও আধা মৰা হব লাগিব। ভাত খালো, ভাত এ দালিয়ে ভাতে খা বনালো আলু পিটিকা।
মানে কি হ'ল তাই খোৱা মোৰ মানে আজি মানে অ ', আজি পাৰ্থ শিৱসাগৰ যোৱা কথা আছিলে। ম', মানে কি হ'ল ভাততটো শিৱসাগৰ যাব বুলি ভাত বনাই দিলো। তালে মই বোলে আলপ। পিঠা বনালো। আলু পৰঠা বনাই লওঁ তাৰ পিছত কৈছে কি মই নাযাও। তাৰ পিছত আকৌ তালৈ আলপ কথা বনাইছো মই মানে নিজেই বলিয় হৈ গৈছো আৰু। তাৰ পিছত মোৰ মানে কি হ'ল ফন কালে উঠিলো যে মোৰ একদম মাথাটো বিষাইছে, চকুকেইটা পুৰি আছে তু টোপনি - টোপনি লাগিছে শুব মন গৈছে। শুব নোৱাৰো। তাৰ পিছত ইমান টোপন ধৰিচে মই থাকিব পৰা নাই তাক মই কলো তেতিয়া মো বোলো টোপন ধৰি য তথাপি এইবোৰ নগুনা কাঠি কৰি থাকোতে বহুত টাইম হৈ গলগে খাওঁতে মেলোতে। তাৰ পিছত ভাত কেইটা বনাই থোৱা আছিলে। মোৰ মানে ভাজি বনাবলৈ মন যোৱা নাই, তাইক খুৱাবলৈও মন যোৱা নাই, মানে ইমান ভাগৰ লাগিছে। কোনোবা থাকাহেঁতেন যে মোক পোৱা বুলি কোনো। তাৰ মানে মোৰ ইমান অতিষ্ঠ হৈ হৈছোঁ। তাৰপিছত তেনেকুৱাতে আমাৰ আতা আহিলে। আটা আহিল হাতাত চাত। আটা দিলো দি পেলাই আটা আকৌ নোযোৱা হল।
আটা গা ভালে আছে নে?
আপা ঠিকে আছে বহি আছে - বহি আছে - বহি আছে তাৰপিছত মোলৈ যোৱা দুটা বাজিব হ'লে এতিয়া ভাত বনাবগে লাগে কৈছে তিনটা বাজিব আৰু ভাত বনাই খোৱালৈ। বোলো যোৱা আকৌ - আকৌ যাব মন ন', ৱাই
নাতিনীয়েক পাইছে আৰু।
ত পালি কৰি আছে তাৰ পিছত আৰু মই বোলো কি হবা যে তাৰপিছত মই তাইক খোৱাই লৈ পেলাই আতা যোৱাৰ পিছত ভাত কেইটা মইো খাই ললো।
তাই ককাাত লগ লয় ন খুব।
ককাকে লগ লয় ককাকে খালি নাতিনিয়েক বুলি কৈ আহে পাঁচ দহ মিনিট থাকি আৰু ফোন কেইটা লৈ দুনীয়াখনলৈ ফোনকে কৰি থাকে।
অ হ হ হ ককাকে।
অ', ককাকে ফোনকে কৰি থাকে। আৰু আতা ওচৰত মানে চেফটি নাই মানে হয়তো পৰি যাবলৈও আছে।
অহ ',
কি কৰি থাকে?
উম',
এবাৰ কেঁচুৱা হৈ থাকোতে মানে গৈ পেলাই তাই ভৰি পিঠনত শুই আছে গমেই নাপায়।
ইচ ৰাম
মানে পুওঁ পুং অৱস্থাত আৰু
উম
মানে এনেকুৱা আদায় মানে টোপনি গুচি যায় ভাগৰ লাগি থাকে মানু যেতিয়া-তেতিয়াই টোপনি যায় মানে পৰি দিয়াৰ লগতে টোপনি গুচি যায় বা ফোনটো কথা পাতি থাকে ইমান কথা পাতে ফোনত মানে তোমাৰ যে ছোৱালীজনী আছে চাব লাগে সেইটো গমেই নাপায়
উম দিগদাৰ তেনেকুৱা হ'লে ন
দিগদাৰ এ এৰি থৈ যাব নোৱাৰি মানে
ভাইটি ক'ত আছে এতিয়া আপোনালোকৰ ভাইটি ক'ত আছে ভাই
ভাইটি লগৰ এটাৰ ঘৰত আছে
অ'
বহুত পৰহি গ'ল
আহাই নাই অহ'
তাৰ পিছত এই এ মানে ঠেহ লাগে
কিয়?
আহিলে যদি নাপায় বা কৰ ঘৰত থৈ আহোগে নিজে ৰাখিবও নোৱাৰি
অ', অ', অহ
আৰু চবতছে ইম্পৰ্টেণ্ট মানে আমি যদি বজাৰ কৰিবলেতো ধৰ ধৰা মাহটো এবাৰ বা দুবাৰ যাওঁ কি কেতিয়াবা মানে মই গ'লে বজাৰখিনি ভালকে আহে আৰু
মাইকী মানুহ
অ। মই এবাৰতে বজা-চজা কৰি আনো, তেতিয়া মানে ইয়াতে থৈ যাওঁ, থৈ গ'লে মানে মানুহটো ফোনকে কৈ থাকে, যদি ইয়াত থাকে। আহিলানে-আহিলানে কা মই ভাবো মানে এবাৰ দি থৈ গৈছে যদি ছোৱালীজনী এনেই, লৈ গৈ পেলাই মইোয়ো গৈ আছ তেতিয়া বেলেগ কথা। কিন্তু দি থৈ গ'লে এবাৰতে কাম খি খিনি হৈ আহিব লাগে। মানে ইমানেই ফোন কৰে, হয় আহি পেলাই ইয়াত বহি থাকিবহি, নহয় তাত বহি থাকিবগে গৈ পেলাই, মানে আমাৰ কাম খিনিয়ে ন হয়গে।
কিয় মানে, তেখেতৰ মানে কিবা চাগে ইমাৰ্জেঞ্চি থাকে সেই
একো ইমাৰ্জেঞ্চি নহয় মান আহি পেলাই, ছোৱালীজনীৰ ওচৰলে আহিব লাগে, বহিব লাগে, আৰু লেকচাৰ মাৰিব লাগে ফোন টো লৈ পেলাই।
অ'। তাই মানে হেৰি কৰি ফুৰে যে সেই, এই মৰম কেলে নাথাকিব বাৰু নাত তিনি একৰ আক বহুত মৰম ন নাতিনীয়েকলৈ? উম।
সিদিনাখন এই পাল নামত মানে হেৰি, পাল নাম আছিলে। তাল মানে অকমানি গোট টি এটা পাইছে সোণৰ।
উম।
তাকে আহি পেলাই নাতিনীয়েকক দিছেহি।
কি এটা আনি?
সোণৰ গুটি এটা পাইছিলে মানে, পাল নামত দিয়ে মানে।
সোণৰ?
সোণৰ সোণৰ।
পালনামত দিয়ে নেকি তেনেকে?
পালনামত দিব লাগে মানে, মানুহে উপায় নাইকিয়া হৈ নিদি দিয়ে আৰু যোনে নোৱাৰে। কিন্তু দিব পৰা খিনি দিব লাগে বোলে।
অ' অ', মই আজিহে শুনিছো কিন্তু, এইটো কথা নাজ জানো আকৌ।
অ', কিন্তু আগৰবাৰো এবা-এটা দিছিলে সেইটো সোণ বুলি ভাবিছিলো, সেইটো সোণ নহয়। সোণাৰি তালে নিওতে হয়টো মানুহ ধৰক ঠগিলে বা, নে মানুহঘৰেই সোণ দিয়া নাছিলে, সোণৰ নিচিনা এটা দিছিলে, ঈশ্বৰে জানে।
অ', এইটো আকৌ হয়নে নহয়?
এইটো হয় বুলি কৈছে।
নহয় সোণাৰ-সোণাৰীক-সোণাৰীক দেখুৱালে তেতিয়াহে হ'ব ন? উম, কিমান ডাঙৰ নে সৰু, অকমানি?
বেছি ডাঙৰো নহয়।।
উম উম
চাগে নান আছে চাগে
হ'লেও এতিয়া অনা বহুত ন শুনো কোনোটো দাম বহুত বেছি এতিয়া বাঢ়িছে ন সোণৰ দাম?
বাই এযোৰ আনিছে
সোণনৰ দামতো দিনে দিনে বাঢ়িয়ে থাকিব সোণৰটো আৰু নকমে ন
নকমে নকমে
উম
তুমি এতিয়া কি কৰি আছা?
মই মানে কি কৰিছো আৰু এনেই অকমান মানে খোজ কাঢ়ো যে খোজো কাঢ়ি আছো তেনেকুৱাতে ফোনটো অহাৰ পৰা নাই মানে গৰম লাগিছিলে খুব তাৰপিছত অকন বাহিৰত ওলাই আহিছো ম তাহ অকমান লাগিছে
চাদৰ মেখেলা লৈছা নে?
অনলাইনত মই চাদৰ মেখেলা ইমান লোৱাই নহয় দেখোন এই চাদৰ খনে নিপিন্ধু যে তলতে
ইমান নহয়তি অনলাইনত নাপায় মানে যিটো হিচাপত দেখুৱাই
মানে কাপোৰ বেয়া নাই
কোৱালিটি সেইটো নাহে বিশেষ সেইয়াই কিছুমান ব্ৰেণ্ডত নাহে মানে মই নিজে চাইছো
অ এনে কে কেনেকুৱা কি কি বেন ভাল মই ল'ম বুলি ভাবি আছো
ব্ৰেণ্ বুলি নহয় আমাৰ জন ল অসমীয়া চাদৰ মেখেলা ন
অ ন তাকেইেতো কিহৰ পৰা কিনে মানে এ কোনটো এপছৰ পৰা
মিচ চিচ আনে নহয় আমাৰ মাহঁতে
মিছৰ কাপোৰ ভাল দিয়ে নে চাদৰ মেখেলা?
নাই নাই নাহে ভাল নাহে ভাল আহে মানে কেনেকুৱা জানে অকণমান যে জেল জেলীয়া টাইপৰ যে
অ
সেইটো কোৱালিটি আহে মানে তাত দেখুৱাইটোতো একদম পিয়ৰ কিবা আৰু এটা কথা দুশ তিনিশ কত এনেও এনেকুৱা কাপোৰ নাপায় কিন্তু দোকানত চাৰিশ টকাত যি যোৰ কাপোৰ ইয়াত মানে বোৱা কাপোৰ দেখুৱাই ধৰক চাৰিশ পাঁচশ চাই চাৰিশত কাপোৰটো তেনেকুৱা ডিজাইনতটো সেইটোয়ে আহিব কিন্তু তো মানে, পাতলা আহে মানে। অ',
তাৰমানে অনলাইন বেচিবৰ কাৰণে চাগে সেইবিলাক মানে উ', অলপ হেৰি কোৱালিটিটো আনে চাগে, ৰাখে তেনেকুৱা কৰে চাগে নেকি?
মানে এতিয়া দেখুৱায় যে একদম পাটৰ নিচিনা কাপোৰতো দেই। কিন্তু আহে মানে এই জোনটো হেৰি যে মিক্স-মিক্স পাটে আহিছে। পুলি পাট অ ', পলি পাটৰ নিচিনাও নহয়। এটা যে অকনমান জেল-জিলিয়ীয়া নিচিনা পায় যে। বগা কাপোৰবোৰ যে মানুহে কিনে যে বয়সস্থ মানুহে অকনমান। পাত মানে গম পাইছে গাত আছে নে গম নাপাই তেনেকুৱা কোৱাল্টি, কিন্তু দেখুুৱা বোৰে একদম বহুত হে বিয়াতো পিন্ধি যাব পাৰিব ক'ৰবাত পিন্ধজাব পাৰিব তেনেকুৱা দেখুৱা মানে।
এনে কিনিছ নেকি তাৰ পৰা নাই, মিছৰ পৰা চাদৰ মেখেলা।
বুজিছা নাই
অঁ
আমাৰ খুৰীয়ে অনা মই দেখিছো, অ' খুৰীয়ে আনে কাপোৰ অ দেখো, মানজনীয়ে কমেওঁ মাহ এমাহ, বিহু বহাগ বিহুত চাগে ত্ৰিশ জো মান লয় কাপো ত্ৰিশ প
অ', বাপৰে। ইমান, কাপোৰ লয়।
ইমান কাপো
ত্ৰিশ পঁয়ত্ৰিশ যো মান লয় বাপৰে।
অ', মানে বৌৱেহঁতক দিয়ে ন কাবাক
অ' গিফ্টৰ কাৰণে।
গিফ্টটো হয়, আৰু নিজেও ৰাখে দশ পোন্ধৰ যোৰ দশ পোন্ধৰযোৰ মান শুনিবলৈ অজীৱ লাগিছে কিন্তু এইটো ৰিয়েল ফেক্ট।
অ ', আত্ছা।
মই মানে জানো মানে এইটো কথা। ইমান পইচা কি দৰকাৰত খৰচ বোলে মই বুজি নাপাওঁ
দৰকাৰ নাই ইমান খিনি টকা কাপোৰৰ নামত।
মই একো ক'ব নোৱাৰা। কিছুমান কাপোৰ কিনে মানে আমাৰ মা খুৰীক দেখি মায়েও এযোৰ আনিলে।।
উম।
ইচ্ ৰাম কি কম আও মই ইমান হাস দিছো। নুশুনে কথা কলে, আনি ললে আনি লৈ মানে কাপোৰযোৰ এতিয়া কি হ'ল। এই ঘৰত পিন্ধা আৰু কাপোৰ। ঘৰত পিন্ধা কাপোৰ বুলি।। গৈ পেলায় আনিলে। আনি লৈ পেলাই সেই কাপোৰ দুযোৰৰ মানে মায়ে এতিয়া। এই যে ঘৰত পিন্ধা কটনৰ নিচিনা যে পাই যে কাপোৰটো অকণমান।। ভালেই, কিন্তু তাৰ গোটেই ইষ্টিকাৰ মানে যি যি আছিলে মানে প্ৰিন্ট কৰি থোৱা নিচিনা মানে।। ফে ফেব্ৰিকৰ নিচিনা ফেব্ৰিকৰ নিচিনা।। নিচিনা। গোটেই খিনি গুচি গ'লগে।
উ উ।
এতিয়া সূতা বগা হৈ হে আছে।।
এ কিমানত আনিছিলে সেইবোৰ কাপোৰ?
হয় চাগে নে অ নহয় হেৰি ছশ টকাত দুযোৰ আনিছিলে হ'বলা।।
অ কম দাম বহুত ন
গোটেই ফুলটো যদি গুচিয়েই গ'ল?
হে হে হে হে।
অ এই আ। ঠিক আছে দিয়া।
ঠিক আছে বাৰু। পাছত কৰিম ন অ অ।